হেল্ল' বন্ধু, অ শুনা পাইছে নাই? সুপ্ৰভাত সুপ্ৰভাত, কেনে চলি আছে তোৰ? মই তোৰ এনেই অলপ ঘৰৰ কাম কৰি আছো ৰ।
অ ঘৰৰ কাম কৰি আছিলা, মোৰ বাকী ঠিকে চলি আছে। মোৰ মনত এটা প্ৰশ্ন উঠিল নহয়?
কি প্ৰশ্ন কোৱা?
তোমাৰ মতেদি প্ৰেম কি বস্তু?
সেইটো তোমাৰ জানিবলে বহুত চেষ্টা কৰিছোঁ, মই এনে ফিল্মে চিমে দেখা পাইছোঁ, চিনেমা দেখা পাইছোঁ। এজন এজন মানুহ আছে তোমাৰ বেছিভাগ গীতে এজন মান ল'ৰা এটাত ল'ৰা বা ছোৱালী ল'ৰা এটা থাকে সি ৰাস্তাত খোজকাঢ়ি থাকে, কৰবাত যায় থাকে বা কিবা কাৰোবাক মাৰি থাকে কিবা কৰি থাকে, কাৰোবাকে দেখা পায় বেলেগ নিজৰ অপজিত, বেলেগ বিপৰীত যেন লিংগ দেখা পাই, চকু -চকু চাই প্ৰেম হৈ যায়।
অ সেইটো বুজিলো মানে তোমাৰ মতেদি প্ৰেমৰ এটা শুদ্ধ বাখ্যা কি? কেনেকৈ প্ৰেম হয়?
নাজানো মই এইটো ইমান কোৱা তোমাৰে কোৱা কোৱা?
মানে প্ৰেম এনেকুৱা এটা বস্তু যোন টো মানে মনে আকৰ্ষিত কৰি পেলাই আমাৰ জীৱনটোক। ঠিক আছে।
হয়।
তাৰ পিছত মানে এ এটা থাকে প্ৰেম, এটা থাকে আকৰ্ষিত আৰু এটা থাকে প্ৰেম আৰু আকৰ্ষিতা একেলগে, আকৰ্ষণ‌ চৰি। আকৰ্ষণ। প্ৰেম হৈছে যোনটো মানে একদম মনে - মনে দি ভাল হোৱা বুলি মানে যাক দেখা পায় যি বস্তুক দেখা পায় বা যিজনক দেখা পাই কিনি কিবা এটা ভাল ভাল লাগে আৰু মনটো। কিবা কথা পাতি থাকিব মন যায় বা চাই থাকিব মন যায় যদি বস্তু হয় চাই থাকিব মন যায় বা কিবা খোৱা বস্তু হ'লে খাব মন যায়। মানে সেই বস্তুটোৰ ওচৰত আহিলে আমি মনটো অ' কয় ন' কি এইটো অ' ভাল হৰমন ইউজ অ' সেইটো কৰে কি কৰে মোৰ মুখত আহা নাই শব্দটো
মনতটো উত ফুটি উঠে মানে একদম বকুত তোমাৰ ধপ-ধপ হৈ থাকে তোমাৰ
কৰে আমাৰ বডিয়ে।
অ' এইটো প্ৰেমৰ এই প্ৰেমৰ হৰমন থাকে এইটো।
এটা থাকে আকৰ্ষণ মানে কি মাথাতোৱে ভাল পায় এনেই দেখাত ভাল ধুনীয়া অকে গুড।
মই কোৱাত তুমি যে কৈ আছিলা ন' সেইটো কথা তোমাৰ আমাৰ ক'ত উত্তম বুদ্ধে এটা তোমাৰ ব্যাখ্যা কৰিছে তাৰে প্ৰেমৰ ওপৰত কথা এটা তোমাৰ প্ৰেম আৰু ভাল পোৱা মা মানে ভাল পোৱাৰ মাজত কি পাৰ্থক্য কি হয়। সি কৈছিল গৌতম বুদ্ধয়ে কৈছিল যে তোমাৰ প্ৰেম কি হ'ল যে তুমি এটা সেয়া দেখা পালা এটা ক'ৰবাত গোলাপ এটা ফুলিছে হা
হয়
তুমি ঘৰত এটা তোমাৰ বাগিচাত তুমি একদম গোলাপৰ সেয়া ৰুইছিলা পুলি ৰুইছিলা ডাঙৰ হ'ল এতিয়া গোলাপটো হ'ল।
এই প্ৰেম কি হয় সেই গোলাপ, প্ৰেম হ'ল তোমাৰ সেই গোলাপটো আৰু নাৰ্চাৰী কৰা এনেকুৱা তেনেকে থাকিব দিয়া তাতে থাকিব দিয়া তাত এদিনকৈ ডাঙৰ হ'ব এদিন নিজে সৰি পৰিব শেষ হৈ যাব। আৰু তোমাৰ ভাল পোৱা কি হ'ল এই তুমি গোলাপটো চিঙি দিবা ইয়াৰ গছৰ পৰা। চিঙি কিনে নিজৰ ঘৰৰ আগত ল লগাই থবা কেইদিনমানৰ কাৰণে দিব আৰু কেইদিনমানৰ পিছত পচি কেনে নাইকিয়া হৈ যাব।
উম
সেইটোৱে প্ৰেম আৰু ভালপোৱা মাজত পাৰ্থক্য, গৌতম বুদ্ধৰ মতে।
অ' এই গৌতম বুদ্ধৰ অ' নাজানোঁ বাৰু মোৰ মতেদি কি বস্তু প্ৰেমটো
মানে সেইটোৱে কথা তোমাৰ কথা ৰাখি মই সেইটো কৈ আছোঁ।
যেতিয়া কৰি পাইছিলোঁ মই প্ৰথমবাৰ মনটো ইমানেই ধুনীয়া লাগিছিল মানে মানে সাতবে আসমান পৰ উড ৰাহা হে।
সাতটা আকাশত উৰি গৈছিলা তুমি।
সাত আকাশত উৰি যোৱাতে এইটো মানে সেই মানুহজনক দেখা পালে বা মানুহজনীক দেখা পালে মন একদম ধুনীয়া হৈ পৰে মানে চব চব বস্তুৰ কামৰ প্ৰতি কাম কৰিব মন যায়। দিন দিনটো ভাল যায় আৰু তাৰে পিছত, হয় কোৱা
তুমি কৈ লোৱা,
তাৰে পিছত যেতিয়া সেই প্ৰেম জীৱনৰ পৰা নাইকিয়া হৈ যায়
অ'
তেতিয়া আকৌ ভীষণ দুখ পায় অন্তৰে।
মানে দিয়া চাও কি দিয়া পাওঁ কেনে লাগে ন'।
পিছে কেতিয়াবা প্ৰেম কৰি পাইছানে নাই তুমি?
আমাৰ ভাগ্যত প্ৰেম বস্তুটো নাই। মোক লাগিছে মানে মোৰ ভাগ্যত প্ৰেম বস্তুটো নাই।
তেনেকুৱা ভাবিব নালাগে। তুমি কৰি পাইছ নে নাই মানে চোৱা তুমি কৰি পোৱা এটা বেলেগ। এটা থাকে আনজনেও কৰি পিনি পোৱা।
মানে মই নাজানো এইবিলাক সৰুতে চাগে আছিল আছিল এইবোৰ কথা। এনে কাবাক চাই চাব মন গৈছিল কথা পাতিব মন গৈছিল। সেইবোৰ আছিল আৰু এতিয়া চব লাহে লাহে সেইবোৰ ইমান এটা- হোৱা নাই এতিয়া অসম। সেয়া নহল মোৰ সফলতা কিন্তু নাপালো সেইবোৰ জেগাত মই। জীৱনটো পঢ়ি থকাতে গ'ল‌। এতিয়া সেইবোৰৰ কাৰণে ইমান সময় নাই যেনকুৱা লাগে এতিয়া-
সময় বোলা বস্তুটো এইটো সকলোতকে ডাঙৰ বস্তু। সময় থাকোতে সকলো কাম কৰিব লাগে সময় নাথাকিলে। একো কামেই নহয়।
দে মানে তোমাৰ সময়তটো একদম পানীৰ দৰে বৈ থাকে ৰখি নাথাকে কেতিয়াও
গৈয়ে থাকে যোনদিনাখন সময় ৰখি যাব সেইদিনাখন তুমি ৰখি যাবা। এই মায়াবী পৃথিৱীখনত।
পৃথিৱীৰ মায়া কোনে বুজি পায় আৰু।
পৃথিৱীৰ মায়া সেইটোও এটা প্ৰশ্ন পৃথিৱীৰ মায়া কোনে বুজি পায়।
সেইটো কৈছে নে মায়াবিনী এই ৰাতিৰ।
ৰাতি বুকুত দেখা পালো তোমাৰ ছবি। ধৰা দিলা গোপনে আহি।
মনৰে কোনত হিয়াৰে কোনত। মানে জুবিনদা লিখি লিখা গীতবোৰ মানে তোমাৰ কিবা আচৰিত ধৰণৰ আছিল চব। প্ৰত্যেকটো শব্দৰে এটা অৰ্থ আছে।
হয় হয় কথাটো আৰু। তেওঁ ঢুকালো এনেকুৱাই মানে আকাশে গাত- তে লবৰে মন সাগৰ তলিত শুবৰে মন। শেষ সাগৰৰ তলিত যায়ে তেওঁ চিৰকাললৈ চকু মুদে যিহেতু।
উম থাক ম দেখেছছে কি প মানে তোমাৰ দেহত লাহে লাহে মানে। দেহতো দুৰ্বল হৈ গৈছিল ন।
উম
স তোমাৰ আগৰ পৰা বহুত বেমাৰ তেখেতৰ চলি আছিল ইয়াৰ মাজতো কিবা- চলি আছে তেখেতে নিজৰ- কৰি যাই আছিল কৰ্ম কৰি যাই আছিল। সেই দেহাটো তেখেতক স আৰু সহায় দিব নোৱাৰিলে। সঁহাৰি দিব নোৱাৰিলে দেহাটোৱে তেখেতক। আমাৰ আমাৰ মাজৰ পৰা চিৰকালৰ কাৰণে গুচি গল পোৱা কোৱা।
অঁ আৰু- এটা কথা ভাবি চাইছানে মানুহে আজিলৈ- সাগৰৰ একদম গভীৰতালৈও গৈ পোৱা নাই। আৰু আকাশো চুব পৰা নাই।
আকাশ চুব পাৰিছে মানুহে তোমাৰ ব্ৰহ্মাণ্ডৰ। বেছি দূৰ যাব পৰা নাই।
সেইটো এটা আক। আকাশ মানে কি এতিয়া তুমি এটা থাকে দিনৰ আকাশ তুমি আকাশ দেখাবলৈ এইটো হৈছে। আহ তোমাৰ আহ। মানে কি কয় ডাৱৰ দেখা পোৱা বাদল দেখা পোৱা টাইপ।
উম।
কিন্তু অ মানে এটা থাকে কি তোমাৰ ৰখা, মই অলপ দেৰিকে কথা পাতি আছো। অলপ মোৰ কাম এটা আহিছে।